হেল্ল'
হ ব
হেল্ল'
কোৱা
শুনিছানে
শুনি আচু কোৱা
কি কৰি আছা
এ এনেই মোবাইলটোকে চাই আছিলো। তুমি
মইও এনে আছিলো এ ভাত খাই মেলি পেলাই বিচনাত পিৰছো। ফোন এটা কৰো।
আচ্ছা ময়ো সেই জাষ্ট ভাত খাই আহিছোঁ। কি দি খালা।
খেলা আছে
আজি ভাত মাংস আছিলে। তোমাৰ?
আমাৰ মাছ আছিলে।
মই আকৌ মাছ খাবই নোৱাৰোঁ জানা, ডিঙিত কাঁইতে লাগে।
হ বাচিব নাজানা নেকি?
উ ভালকে নাজানো।
অ সেইবাবে, মাছৰ কণী খোৱা নে?
মাছৰ কণীয়ে ভাল পাওঁ, কাঁইট নাথাকে।
কাঁইত থকা নোখোৱা মানে তুমি।
কাঁইট থকা নোৱাৰোঁ খাবলৈ।
হ। বাকী খবৰ খাতি ভাল নহয়।
খবৰ খাতিতটো ভালেই সেই গৰমেহে একদম অৱস্থা বেয়া কৰি দিছে, এনেকুৱা লাগিছে যেন ক'ৰবাত ঠাণ্ডা জেগাত ফুৰিবলৈ গুচি যাম।
অ তোমালোক গৈছিলাও নেকি মই, হোৱাটছএপৰ ষ্টেটাছত এদিন দেখিছিলোঁ।
অ লাষ্ট টাইম অৰুণাচল গৈছিলোঁ।
অহ কেতিয়ানো আহ কিমান দিন হ'ল যোৱা।
যোৱা মাহত গৈছিলোঁ এমাহমান হ'ল আৰু
অঁ অঁ ক'ত ফুৰিলা তাত।
এই ক'ত ক'ত আৰু অৰুণাচল গ'লোঁ, গ'ল্ডেন পকোৰা চালোঁ নামচাই এখন ঘূৰিলোঁ, ৰয়িং গ'লোঁ তাৰপিছত তোমাৰ এইটো কি কুণ্ড আছিলে। পৰশুৰাম কুণ্ড গ'লোঁ। পৰশুৰাম কুণ্ড গ'লোঁ তাৰপিছত অহ বাটতে আকৌ চিপ চি সাগৰ কৰিলে শিৱসাগৰতো সোমালোঁ।
উম।
তোমালোকতো ক'ৰবাত গৈছিলা। উম, ভাল‌ ভালেই। তোমালোকেতো ক'ৰবাত গৈছিলা, ময়ো তোমাৰ ষ্টেটাছ দেখি আছিলোঁ বাৰু।
অ', গৈছিলো হ'ল আমাৰ দুমাহ মান যোৱা আন্দামান গৈছিলো আমি আন্দামান নিকোবাৰ যে আইলেণ্ড।
হম, হম।
এ, তালৈ গৈছিলো, এ বহ বহুত ধুনীয়া দেই জেগাতো বহুত ধুনীয়া। একদম সাগৰ পাহাৰো আছে লগতে এইবিলাক এই সাগৰীয় এক্টিভিটিজ বিলাক যে সেইবিলাকো ধেৰ আছিলে। দুটামান কৰিছিলো। ভাল লাগিলে দেই বহুত ভাল লাগিলে।
কি কি কৰিলা?
মই স্কুবা ডাইভিং কৰিলোঁ। আৰু পেৰা চেলিং কৰিলো। অ, ' মই এই দুটাই কৰিছো। উম, অল অকমান অলপ লাগিছিলে আৰ ম্ভনীত তাৰপিছত কৰাৰ পিছত ভয় টো নাইকিয়া হৈ গ'ল সাহস আহি গ'ল কিন্তু, ভাল লাগিল।
আচ্ছা বাকী জেগা বিলাক কেনেকুৱা তাতে?
জেগা বিলাক বহুত ধুনীয়া একদম চাফা আৰু ধান ঠান্ডা হয় পৰিৱেশটো, হুলস্থুলীয়া নহয়, তাৰ মানুহ বিলাক সোনকালে শুই যায় খাই বৈ আৰু সোনকালে উঠেও আৰু তাত মানে এনেকুৱা ন'।
ঠাণ্ডা নে তাতকে কম?
ঠাণ্ডা নহয় গৰম হয় তাত।
উম হম হম। আচ্ছা সাগৰ ভাল পোৱানে পাহাৰ?
মই দুইটাই ভাল পাওঁ দেই। কিন্তু।
উম, হম, হু।
সচা কথা ক'ব গলে দুইটাতে কৈছো। কিন্তু ভাগৰ বা গাত বেয়াতো বেছিকে পাহাৰত হে অনুভৱ কৰিছো পাহ পাহাৰীয়া জেগাৰ পৰা ফুৰি আহি পেলাই যিটো ভাগৰ লাগে যিটো গা বেয়া লাগে সেইটো মই সাগৰীয়া জগা তাত মই পোৱা নাই স ভাগৰ বা গা বেয়া হে ত মানে ইমান অনুভৱে নোহোৱা হৈ গৈ আছিলে
পাহাৰত গ'লেতো গাতটো অলপ মানে বেয়া হয়েই কাৰণ পাহাৰত ওপৰলে তুমি যিমান উঠি যোৱা বায়ুৰ চাপটো সিমানে কমি গৈ থাকে ন তো উশাহ নিশাহৰ অলপ কষ্ট কষ্ট এটা হয় সেইটোৰ কাৰণে অলপ ভাগৰ ভাগৰ অনুভৱ এটা হয়। কিন্তু - মই আকৌ তেনেকে ইমান ভালকে সাগৰ আজিলৈকে পোৱাই নাই গতিকে যিমান পাই আছোঁ পাহাৰেই পাই আছোঁ নাজানো আৰু কপালত সাগৰে আছে ন পাহাৰে আছে বেছিকে য'তে যাওঁ পাহাৰেই ওলাইছোঁন গতিকে ওপৰলে যিমান যোৱা মানে বায়ুৰ প্ৰে বায়ুৰ চাপটো কমি যায় যে সেইটো কাৰণে মানে অলপ ভাগৰটো পাহাৰৰ ফালে বেছিকে লাগে
উম
সাগৰতটো সমতল জেগা তাত তাতে বায়ুৰ চাপটোও বেছিকে থাকে সেইটো কাৰণে তাতে চাগে ভাগৰটো অলপ কমকৈ লাগে।
কমকে মানে তেনেকে ভাগৰ অনুভৱ নহয় ভাল লাগে। আৰু- মানে মোৰ এইবাৰ এনেকুৱা হ'ল জানা এই আন্দামান ফুৰি আহি পেলাই মোৰ সাগৰহে বেছি ভাল লগা হ'ল দিয়া আগতে মানে মোৰ পাহাৰো ভাল লাগে মই এইটো কোৱা নাই পাহাৰ বেয়া পাওঁ কিন্তু কেনেকা এনেকুৱা হৈছে জানা মানে পাহাৰৰ জেগাৰ পৰা আহোতে ই মানে যাওঁতে সেইটো অনুভৱ নহয় দেই। সেই ভাগৰুৱা অনুভৱ বা মানে গা' বেয়া লগা সেইবিলাক একো অনুভৱেই নহয়। কিন্তু ঘৰ আহি পোৱাৰ পিছত- দুদিনমানানলে মানে ভাগৰটো নকমে আৰু কেতিয়াবা এনেকুৱা হয় জ্বৰো হয়, গা বেয়াও হ, মানে এ বহুত দিন লাগি যায় হেৰি হবলৈ। কিন্তু সাগৰৰ জেগাত মই মানে এইবাৰ ভালকে বহুত দিন থাকিলো যে এসপ। টা থাকিলো সাগৰ। খন বেছি ভাল লগা হৈ পৰিলে। কিন্তু সাগৰ চাফা হলেহে ভাল লাগে। এইবাৰ মানে আন্দামানৰ সাগৰবিলাক বহুত চাফা আৰু ৰংটো এক একদম নীলা ৰং, পাতলা নীলা। বহুত ধুনীয়া লাগিছিলে দেই। মই আগতেওঁ সাগৰ সাগৰীয়া জেগাত গৈছো। এই এই কলকাতা গৈছিলো। তাৰ সাগৰখন অলপ লেতেৰা আছিলে। ইয়াত মানে যিখন সাগৰ পালো বহুত ধুনীয়া। পালো দেই আন্দামান। হা।
ময়ো সাগৰ গৈছো বোলো চেন্নাই আৰু মুম্বাইৰ ফালে কিন্তু ইমান চাফা নাপালোঁ মানে।
অ সেইফালে ইমান চাফা নহয় চাগে তুমি আন্দামান গ'লে সাগৰ খন বহুত ভাল পাব বহুত ধুনীয়া আৰু চাফা হয়।
আচলতে কি জানা আমাৰ মানুহবিলাকৰ দায়িত্ববোধ লৈ কথা আছে। এই নিজৰ নি নিজে দায়িত্ববোধটো ৰাখি পেলাই জেগাবিলাক চাফাকৈ ৰাখিব লাগে তেতিয়াহে গৈ ভাল লাগিব ন। এতিয়া মানুহবিলাকে গৈ লৈ পেলাই তাতে প্লাষ্টিকৰ বট। টল পলিথিন। ঠিন, এইবিলাক পেলাই পেলাইতো বস্তুবিলাক লেতেৰা কৰি আছে।
হয় হয়।
সেইবিলাক চাফা হৈ থাকিলে কিমান ধুনীয়া লাগিব জেগাবিলাকত গৈ। আজি কালিতো পাহাৰ বিলাকত। যাওঁ, মানুহবিলাকে যিকোনো বটল-চটল পেলাই থৈ ইমান লেতেৰা কৰি থৈ গুচি যায়। কেনেকে যে পাৰে জানো প্ৰকৃ। প্ৰতিটো ইমান মানে ধুনীয়া প্ৰকৃতি এটা ভগৱানে আমাক। দিছে, তাতে আকৌ মানুহবিলাকে গৈ লৈ পেলাই সেই নিজৰ আৱৰ্জনাবিলাক পেলাই থৈ আহে।
অ এইবিলাক দেখিলে বেয়াই লাগে।
তাকে। আচলতে মানুহবিলাক সজাগ হ'বলে হ'ল। নহ'লে পিছলে আমাৰ পিছৰ পৰা।
হেল্লো।
আমাৰ পিছৰ প্ৰজন্মই বোলো উঠিছো চব লেতেৰাই দেখিব। চাফা জেগা নথবগৈ যেন লাগিছে।
অ হয় দেই তেনেকুৱা হ'লে আমাৰ কাৰণ আচলতে কি জানা, এইবিলাক আমাৰ নিজৰ পৰা আৰম্ভ হোৱা। আমি নিজে যদি চাফা কে মানে ধৰা আমি আমি এ মানে কোনোবা। ফালে ফুৰিবলৈ গৈছো তাত যদি আমি নিজে নে। পেলাই পেলাই আমি পল্টি। খোৱা সামগ্ৰী খিনি পলিথিনত ভৰাই পেলাই ডাষ্টবিনত পেলাই দিওঁ। তত মানে তেনেকে আমাক দেখি আমাতকে সৰু বিলাকে শিকিব। তাৰ পিছত ওচৰ পাজৰ মানুহ বিলাকেও দেখি। ভাবিব যিবিলাকৰ কাণ্ড জ্ঞান আছে ধৰিলোৱা সি সেইখিনি মাথাত অহা তাহাঁতে তেওঁলোকে দেখি পেলাই তেওঁলোকেও সেইটো নকৰিব। সেই তেনেকেই মানে আমাৰ পৰা আৰম্ভ হয় চব আমিয়ে আৰম্ভ আৰম্ভণি কৰছ।
সেইটোৱেই আৰু। জৰ পৰা বস্তুবিলাক আৰম্ভ কৰিলে
উম
কৰে আজিকালি মানে সময়টো এনেকুৱা হৈছে পঞ্চাছ শতাংশ মানুহ মানে বস্তুবিলাকক লৈ সজাগ হ'বলৈ লৈছে আৰু পঞ্চাছ শতাংশ মানুহ হৈছে কাণ্ড জ্ঞানহীন মানুহ। সেই পঞ্চাছ শতাংশ মানুহে গোটেইখিনি বৰবাদ কৰি আছে
উম হয় হয়
আচলতে চৰকাৰে এইবোৰক লৈ অকণমান মানে কঠোৰ আইন আনিব লাগিব। তেতিয়াহে চাগে ভাল হ'ব। যেনে ধৰি লোৱা ডুবাই তাতেতো প্লাষ্টিকৰ বটল এটা দলিয়াই দিলেও কিমান ফাইন লাগে। জৰিমনা বিহি থাকে। ত তেনেকুৱা জৰিমনা আমাৰ ইয়াতো লগাব লাগিব তেতিয়াহে চাগে মানুহবিলাকৰ লেগুৰ চিধা হ'ব।
হয় হয় তেনেকুৱা কৰিলেহে চিধা হ'ব চাগে। কিন্তু- তেনেকুৱা জৰিমনা আমাৰ ইয়াত কিয় নলগাই। বাৰু
ইয়াতে আমাৰ কি বুলি ক'বা আৰু ৰাজনীতিৰ চক্ৰবিলাক থাকে ন'। গতিকে প্ৰত্যেকটো পলিটিকেল পাৰ্টীয়ে মানে কি ৰাজনৈতিক পাৰ্টীয়ে কোনোবা এটা জেগাত ফাইন লগাওঁতে তেখেতসকলে এটাই ভাবে যে আমি এতিয়া জৰিমনা বিহিম তাৰ পিছত যদি মানুহে আমাক ভোট দিয়ে। তেনেবোৰ কথাতে মানে জৰিমনাবিলাক ভালকে ল লগাবলৈ নিবিচাৰে। আচলতে কোনোব এটা এনেকুৱা ৰাজনৈতিক দল যদি আহি যায় ন' যোনে মানে পিছৰবাৰলৈ একো কেয়াৰ নকৰি একদম পূৰা কঠোৰভাৱে কাম কৰে তেতিয়া একে পাঁচ বছৰতে মা মানে আমাৰ দেশখন চিধা হৈ যাব কিন্তু সেইটো কৰিবলৈ সাহস লাগিব আৰু এতিয়া বৰ্তমান কোনো এটা ৰাজনৈতিক দল এনেকুৱা নাই যাৰ সিমানখিনি সাহস আছে। সাগৰৰ ভৱিষ্যত আহিব ভাত পানি খাল নে নাই?
অ', খালো খালো কৈছিলো নহয় আপোনাক মাছ খাইছিলো।
উম, হুম, হুম। ঠিক আছে বাৰু ৰাতিও বহুত হ'ল শুই যাওঁ।